হেল্ল' হেল্ল', কি কৰিছে?
হেল্ল' হেল্ল' হেল্ল', কি কৰিছে?
অ, এনেই আছো। তুমি?
এ মইয়ো বহি আছো।
তুমি কি কৰিছা?
কি গা বেয়া নেকি এতিয়া? হল।
তোমাৰ মাতটো ভালকে অহা নাই, নেটৱৰ্ক পোৱা জেগালে যোৱাচোন।
গৰমৰ কথা নকব আৰু বোলো।
অ, ইমান যিহে গৰম আদি ফালে ৰ'দত মাছো ধৰিলো। দেহাটো কিবা নি ন হ গছে
অ তাকেহে কি মাছ ধৰিলা? দোকানতে আছো, অ আমাৰো এইফালে আজি মাছ ধেৰ ধৰিলো। পুলত।
অ অ।
প্ৰতিপাত মা কেনেকুৱা মাছ মানে আপোনাক কচু নহয় আম প্ৰায় শিংৰাই। শিঙৰা মাছ বেছি?
আমাৰ ফালে বতিয়া
অ।
বটিয়া মাছ বেছি।
আমাৰ এইফালে আকৌ বটিয়াই নহয়, শিঙৰা, বটিয়া তাৰ পিছত আকৌ মানে চব আ চব মাছ।
কি কৰি আছা এতিয়া?
মই এতিয়া এয়া হেয়া ইফালৰ পৰা সি ফালে ঘূৰি ফুৰিছো। ভাত চাত বনালে?
পে লাক কৰাচোন। হেল্ল'?
হেল্ল'?
অ
অ আপোনাৰ মাতোহে হে লা লাগি লাগি গৈছে কিবা? হেল্ল'?